অঁহ কি কৰি?
এনেই কি কৰি?
জোটা চালো, বন্ধু এজনে বন্ধু এজনক, বন্ধু এজনে বন্ধু এজনক পইচাৰ বাবে মাৰি পেলালে, সেইবোৰে।
এ আজিকালিৰ দিনৰ মানুহে বন্ধুত্ব কি বুজিয়ে নাপায়। তোমাৰ মতে বন্ধুত্ব মানে তুমি কি বুজা? হেল্ল'?
হেল্ল'?
তুমি বন্ধুত্ব মানে কি বুজা?
মই বন্ধুত্ব মানে বুজিলে মই মোৰ ভাষাত ক'বলৈ গ'লে এনেকুৱা কোনোবা এজনে তোমাৰ বিপদত সহায় কৰে। বা তোমাৰ মনৰ কথাবোৰ বুজি পায়। তাক তুমি তোমাৰ মনৰ কথাখিনি খুলি নক'লেও হয়, তোমাৰ মুখখন দেখিলেই সেইবোৰেই বুজোঁ মই।
এনে যদি সহজ ভাষাত কোৱা যায়। বন্ধুত্ব মানে হ'ল সুখ দুখৰ এজন লগৰী আৰু।
হেল্ল'?
অঁ।
কোৱা?
স্কুল জীৱনত এনে চাব গ'লে বন্ধুত্বৰ গুৰুত্বটো বেছিয়ে অলপ।
কাৰণ তেতিয়া মনত সেই চেলেঞ্জ ভাৱটো নাহে নহয়। মই অমুকক ঘূৰাই দিব লাগিব মই কিবা কৰি ল'ব লাগিব, তেতিয়া আমি সৰু থাকোঁ যিহেতু বন্ধুত বোলা বস্তুটো আমাৰ কাৰণে বহুত ডাঙৰ আছিল তেতিয়া। ডাঙৰ হৈ অহাৰ লগে লগে ডাঙৰ হৈ অহাৰ লগে লগে লগ বন্ধুবোৰ নতুন নতুন পাওঁ চিনাকি বাঢ়ে। কোনোবা বেলেগতকৈ কোনোবা বেলেগ বুজি পোৱা মানুহ পোৱা যায়।
অ', এতিয়া মানুহৰ জীৱনত বন্ধুত্বৰ বিভিন্ন ভাগ এটা হৈ যায়। সৰু কালৰ বন্ধুত্ব, স্কুলৰ বন্ধুত্ব, কলেজৰ বন্ধুত্ব। অফিচৰ বা কাম কৰা বন্ধুত্ব।
কিন্তু তোমাৰ আচল বন্ধুজন। আচল বন্ধুজন তুমি লগ পোৱা তুমি যেতিয়া কাম কৰি থকা তেতিয়াই। কাৰণ সেই বন্ধুজনে তোমাৰ শেষ পৰ্যায়লৈ থাকে।
কিন্তু বন্ধু বুলি ক'লে এনেকুৱা এনেকুৱা বন্ধু হ'ব নালাগিব, যি অকল বন্ধুৱে অকল নামত বন্ধু। কি তাৰ ঔষধ খা। তাৰ দুখতো সহায় কৰিব লাগিব, সুখতো তাৰ সুখতো সুখী হ'ব লাগিব। এনেকুৱা বন্ধু হ'ব লাগে, এনে নামত বন্ধু নহয় যেনেকে ল'ৰাটোৰে তুমি কথা কলা। পইচাৰ বাবে মাৰি পেলালে, এনেকুৱা বন্ধু নহয়। বন্ধুত্বৰ মূল ভেটিয়ে হৈছে বিশ্বাস, এই তোমাৰ বন্ধুত্বৰ ওপৰত বিশ্বাস থাকিব লাগিব। সেইখিনি কথা মই মোৰ বন্ধুটোক কৈছো বন্ধুতোৱে যাতে কাকো নকয়। বন্ধুত্ব সেনেকুৱা হ'ব লাগিব।
এনে আমি কথাবোৰ কথা আমাৰ বন্ধুবোৰৰ লগত শ্বেয়াৰ কৰিলোঁ।
কিবা দুখেই হওঁক বা যিয়েই হওঁক।
বন্ধুত্বৰ মাজত কেতিয়াও ভুল বুজা-বুজি আহিব নালাগিব। যিহেতু সি তোমাৰ বন্ধু হয় কথা বতৰা পাতি নিজে নিজৰ যি ভুল বুজা-বুজি থাকে, সেই ভুল বুজা-বুজিটো নোহোৱা হব লা, বন্ধুত্বতো যাতে ভুল বুজা-বুজি বাবে বেয়া নহয়। সেইটো এটা গুৰুত্ব দিব লাগিব।
আৰু কোৱা তুমি কি ভাবা?
মইতো সেয়ে ভুল বুজা-বুজি যাতে নহয়। ভুল বুজা-বুজি হ'লে বন্ধুত্ব কেতিয়াও বন্ধুত্ব হৈ নাথাকে।
উম।
তোমাৰ ভাল বন্ধু বুলি কলে কাক বুজা?
আছে মোৰ এটা দুটা।
তোমাৰ বন্ধুত্বটো মানে কাৰ লগত বেছি?
বন্ধুৰ লগত।
কোনটো বন্ধু?
মই এনেকে কেনেকে নাম মেনচন কৰো।
নাম মেচন নহয়, কোনটো স্তেজত স্কুলীয়া জীৱনত বন্ধুত্বত তাৰে কলেজীয়া জীৱনত ব
লগৰ আছে।
মানুহে আৰু এটা কথা হ'ল কি মানুহে বন্ধুজনক কেতিয়াও বেলেগৰ আগত মানে ইনচাল দি কথা কব নালাগে দে। বন্ধুজনক সৰু কৰি কিনে তাৰ ওপৰত হাঁহি হাঁহি সেইটো কেতিয়াও কৰিব নালাগে, বন্ধুজনক সন্মান দিব লাগে। বন্ধু
তোমাৰ বন্ধু হে আৰু আমাৰ ঘৰৰ
সেইটো এটা আমি সদায় বন্ধুসকলক সন্মান কৰিব লাগে আৰু বন্ধুত্বত বন্ধুত্বটোক যেতিয়া সন্মান কৰা যায় বা বেলেগক যেতিয়া সন্মান কৰা যায়। তেতিয়াহে মানে বন্ধুত্ব শক্তিশালী হৈ উঠে বা বেলেগ সম্পৰ্কবিলাক শক্তিশালী হৈ উঠে। বন্ধুত্বৰ কথা এনে তুমি আৰু কি ভাবা? বন্ধুত্বৰ কথা তুমি আৰু কি ভাবা? কি কি?
তোমাৰ জীৱনত এনে বন্ধুত্ব প্ৰয়োজন বুলি ভাবানে? কোনটো ক্ষেত্ৰত তুমি তোমাৰ বন্ধুত্বক মানে বন্ধুত্বটো বেছি দৰকাৰী বুলি ভবা?
তুমি? তুমি এনেই কি ভাবা বন্ধুত্বক ধন সম্পত্তি দি কিনি ল'ব পাৰি?
একো বস্তুকে তুমি
কিন্তু কিছুমানটো সম্পৰ্ক থাকে বা বন্ধুত্ব থাকে যি ধন সম্পদৰ কাৰণে লগৰ জনক বেয়া কৰে বা লগৰ জনক মাৰি পেলায়, সেইটো ক্ষেত্ৰত তুমি কি কবা?
এটা প্ৰশ্ন যদি মোক মই অ', কি কলা? মই যদি তোমাক এটা প্ৰশ্ন সোধো বন্ধুত্বৰ তোমাৰ জীৱনত গুৰুত্বপূৰ্ণ অংশ কিয় হয়?
কিয় হয়?
উম।
মনৰ কথাটো তুমি
পৰৰ মানুহ, ঘৰৰ মানুহ
আৰু তুমি বেলেগ ক্ষেত্ৰত তুমি বন্ধুক দৰকাৰ নহয় বুলি ভবা নেকি? তুমি তোমাৰ বন্ধুত্বটো মজবুত কৰিবৰ বাবে কি কৰিবা?
উম। হা হা?
যাতে মিছা কথা কয় বা কি বা বেলেগ কথা কয় বা কিবা বেলেগ বস্তু বেলেগ
এতিয়াতো ভুল বুজা বুজি কেতিয়াও হ'ব নালাগে বন্ধুত্বত, বন্ধুত্ব সদায় বিশ্বাস থাকিব লাগে আৰু সন্মান, সততা এই দুটা বন্ধুত্বত সদায় থাকিব লাগে। তুমি বন্ধুবোৰৰ লগত কোনখিনি তোমাৰ মানে, তোমাৰ কোনোবাটো মৰো তুমি যিহেতু কোৱা তোমাৰ বাবে বন্ধুত্বটো তোমাৰ এইটো ষ্টেজত তোমাৰ বন্ধুত্ব এইটোৰ লগত আছিল তো তোমাৰ বন্ধুত্বত, মানে মনত থাকা দিন কোনটো? সৰু কালত তোমাৰ বন্ধুত্বৰ কি মন, মানে কি মনত আছে এনেকে।
মোৰ মেম'ৰিছ
হ'ম।
অ, কিবা সৰু কালৰ কিবা স্মৃতি তোমাৰ বন্ধুৰ লগত।
কথা- বতৰা নাপাতো।
সৰুতে আৰু।
সেইটোয়ে সৰুৰ বন্ধুত্বটো বেলেগ আছিল।
আৰু তোৰ খবৰ?
বন্ধুৰ লগ সকলে মানে ভাল হৈ থাবলৈ লাগে সদায়। এতিয়া সেই নিউজটোৰ নিচিনা। নিজটোৰ নিচিনা বন্ধত্ব হ'ব নালাগে। বন্ধুত্বৰ গুৰুত্ব বন্ধুত্বৰ গুৰুত্ব আমাৰ জীৱনত কিমান বেছি এইটো বুজা উচিত আচলতে। দিয়া তুমি বেলেগ নিউজ‌ চোৱা বা অলপমান মই অলপ কামত যাও, উম, দিয়া।